সোনিচ নাই হেল্ল' হেল্ল'
আৰে কি কৰিছনো?
কি কৰি আছ?
হেল্ল'
কি কৰি আছ?
হেল্ল' হেল্ল'
শুনিছনে কি কৰি আ
অ এয়া মই ঘৰতে আছো বহি।
চাহ-তাহ খালী নে নাই?
খালো খালো তই খাইলি নাই।
মই খালো আৰু বাকী মাহঁতে কি কৰি আছে?
মাহতে আছে শুই মেলি তই কি কিহে খালি চা?
মই আজি চাহৰ লগত মায়ে পানী পিঠা বনাইছিলে আৰু লগতে বিস্কুতো আছিল তেনে নেকেই চাহ খাইদিলো আৰু সন্ধিয়া।
অ তাকেহে হে এইটো কি এতিয়া কত আছ?
এতিয়া মই মানে ইমান গৰম পৰিছে দিনটো দুপৰীয়া যিটো ৰ'দ মাথা ফাটা নাই ঘৰৰ ভিতৰত।
তাকে হয় ইমান আৰু উপায় নাই ময়ো এই অলপ ওলাই আহিছো মাটিৰ ফালেকে। আৰু কি কৰিবি অ ইমান মানে ইমান ৰ'দ দিছে বাপৰে।
তাকে একদম উপাই নাইকিয়া হৈ গৈছে মই ঘৰত তোৰ চাহ একাপ খাই ইমানেই গৰম উঠিলে মানে মই ঘৰত ৰখি থাকিব আপাৰ এক ঘণ্টেকো ৰখি থাকিব নোৱাৰিলে চিধা আকৌ মাথাৰিললে বুলি ওলাই আহিছে নদীৰ কাষলৈ অলপ বতাহ মাৰি বুলি।
এই আজিতো মইতো গৰমতো অলপ কমেই পাইছো কালি মইতো সেইয়ালৈ যাওঁতেনে এটো কি বিয়া খাবলৈ যাওঁতেনে মই এশ টকা মান মই মানে আইচ ক্ৰিমে খালো মই ক'লো নহয় ইমানেই গৰম পাইছো মানে। এশ টকা আইচ ক্ৰীম খাই মানে মোৰ হে এইটো কি এ ঠাণ্ডা লগা নাই মানে মই ইমানেই কালি গৰম পালো।
এই গৰম মানে একদম অতিপাত গৰম পৰিছে একদম তই মানে সয্য কৰিব নোৱাৰ বাকী এই যে আমাৰ যে ভাবো দেই এনেকে কলা যিবিলাক গৰুবিলাক থাকে যায় সিহঁতে বাৰু কেনেকে বাৰ থাকে মান ৰ'দ বাৰ মোৰ আচৰিত লাগি যায়। কাৰণ কলাৰ ৰংটোৱে বোলে গোটেই সূৰ্য পৰ কিনিবলৈ নিজৰ টানি লৈ এতিয়া মানে সেই কোলাৰো বিলাকে চাগে কেনেকে থাকে চাগে ইমান গৰমত।
তাকে আমি দেখোন মানে হেৰি এইটো কি কলা স্পৰ্টিং বা চাৰ্ট এটা পিন্ধিলে দেখোন আমাৰ কিবা কিবি লাগে। এতিয়া ক'লা গৰু খিনিয়ে ক কেনেকে থাকে বাৰু ইমাৰ ৰ'দত।
সেইটো দেই ইহঁতৰ কিন্তু কম কষ্ট নহয় আ'কগৰ গৰু বিলাক আকৌ এতিয়া আজি ৰাতিপুৱা যে মাথাাইউৰ নদীৰ মাজত নদীৰ মানে পানী ইমানেই গৰম হৈছে গৰুৱে খাবলৈ পৰা নাই একদম পুৰা মুখ দেৰা দেৰা নিচিনা হৈ গৈছে।
তাকে হে আজি হেৰি নহয় কবালে অকৌ ওলাই যাব পাৰিলোহেতেন আকৌ দুগং চাইদে। ঘৰতনো কিমান সোমাই সোমাই আমনি লাগিছ আৰু মো ভাগ।
পাৰিলোহেতেন কিন্তু এতিয়া আকৌ আজি দেখিছ নহয় ইমান গৰমত কেনেকে ওলাই যাবি ন আৰু তাতে পথাৰ তাকে নহ'লে কাইলে ওলাই যাওঁ আৰু ন কাইলে তেতিয়া আৰু লগৰ কেইটামানক কৈ পেলাই গোটেই কেইটাৰ লগতে তোৰ তোৰ ভাগৰ বাইকখন মোৰ ভাগৰ বাইকখন লৈ আৰু লগতে দুটাক লৈ পেলাই আৰু ওলাই যাওঁ। কাইলে এনেও বতৰো ভাল আছে, ঠাণ্ডা বতৰ যদি হয় বৰষুণ দিব নিচিনা লাগি আছে মানে বতৰো গাজি আছে। আকাশত।
এ, কাইলৈ বৰষুণ দিয়া তই নাম নলবি দেই মোৰ আগত কাইলৈ পানী সিজাৰ কথা আছে মই হেৰি এইটো কি এ মেচিন মানুহ এখন নি পেলাই থৈ দিয়া আছে। আকত এতিয়া বৰষুণ আহিলে মোক হব নে হ'ব এনে এনে মোৰ কষ্ট হ'ব কষ্ট মানে অঁ। কষ্ট হ'ব মানে এনেই এনেই এনেই থোৱা হব মেচিন টো গৈ মানুহৰ।
এই বৰষুণ লাগেও দেখিছোন ইমান অতিপাত গৰম পৰিছে। আৰু হেৰি নহয় কিবা এইটো তহঁতৰ ঘৰত যে এখন যে মহ'ৰ যিখন গাড়ী আছিল যে মহ'ৰ ডাঙৰ-ডাঙৰ চৌকাৰ গাড়ী আছিল সেইখন কি হল? এতিয়া আছে নে কি ভাগিলে?
এই নাই সেইবিলাক কেতিয়াবাই খতম। এই এইবিলাক ভাগি-মেলি আজ ইমান দিনা আৰু বস্তু থাকে নেকি তেনেকুৱা বস্তুবিলাক। ইমান দিন থকা হেতেন আছিলে আৰু। এ, আৰু আগতে কি আগতে সেইবোৰ মানে ব্যৱহাৰ কৰি আছিলে এতিয়া আকৌ এইবিলাক ব্যৱহাৰ নকৰে নহয়। সেইকাৰণে ভাগি চিগিটেই আৰু।
উ। সেইটো হয় বাওঁ আমাৰ ঘৰত কিন্তু জানো গৰু গাড়ী এখন আছে কিন্তু।আগতে মানে বেয়া মাজতে হেৰি হৈছিলে অলপ বেয়া হৈ আছিলে। ছিলে উৰি লাগিছিলে। এই কাষৰ খুতটো এতিয়া একদম ধুনীয়া হৈ পৰিলে মানে এইটো আমাৰ সাঁচতীয়া বস্তু আৰু এতিয়া আজিকালি ল'ৰা চোৱালীবলাক চিনিয়ে নাপায়। দেখিবলৈ বহুত মানে ৰেয়াৰ হয় যে, ত' মানে দেখিবলৈ বহুত টানে আছে মানে সেইকাৰণে মোক দেউতাক কলো বোলে ভাল কৰিলো আগলে চব কোনোবাই মানে আগৰ প্ৰজন্মই চাব পাৰিব, আমাৰ ঘৰত এনেকুৱা এখন গাড়ী আছিলে বুলি গৰু গাড়ী।
লফিত মানে কি গোটেই আমাৰ এ নাইমপুৰ মানে গোটেই অঞ্চলৰ ভিতৰত বুলিয়ে ক'ব পাৰি আৰু মানে তহঁতৰ ঘৰতে আছে আৰু। আৰু তাৰ বাহিৰে সেইবলে ক ঘৰত নাই আৰু।
উম। তাকে এতিয়াতো বহুতৰ ঘৰত উম, বিজুলী মানে একদম পুৰা কাখন মাৰি আছে তৰাও অলপ, অলপ ওলাই আছে কিন্তু ডাৱৰ বিলাকে মানে ঢাকি পেল আছে এতিয়া যি দেখিছো
কিন্তু সেইট সেই কাইলৈ কাইলৈ কিন্তু বৰষুণ আহিব যেন লাগিছে। কাৰণ সেই এইটো কি তৰা খিনি অলপ ঢাকি পেলাইছে কিন্তু।
অ, যদি মানে শুন দেই যদি বোলে ৰাতিপুৱায বৰষুণ দিয়ে বতৰটো ঠাণ্ডা ও পৰে নহয়। তেতিয়াই কিন্তু কাইলৈ ওলাই যাওঁ অকণমান মানে ওলাই তিয়া লগৰ চান ওলাই যাম বহু দিন ওলাইে যাবলৈ পোৱা নাই ন।
উম, সেইটো বাৰু হয় বাৰু কিন্তু হ'লেও মই পথাৰ যাব লাগিব বাৰু বৰষুত দিলে মই পথাৰত যাব লাগিব। ৰ'দ দিলেও বাু মই পানী সিচি পেল সেই মুহ ঘলৈ লব লাগিব বৰষুণ দিলেও মই পথাৰত ল' লাগিব। কিন্তু, বৰষুণ নালাগেও ৰদকে লাগে কাইলৈ ৰ'দ যেনে তেনে দিয়ক আৰু লাগিলে পৰহখিলৰ পৰা বৰষুণ দিয়ক। কব লগীয়া নাই।
গৰম পানত বতৰৰ মহিমা আৰু কি কৰিব বতৰ কথা এতিয়া যদি বৰষুণ এ দি দিয়ে এতিয়া। বতৰতো বিজুলী যেনেকে মাৰি আছে তো এনেকে লগাই নাই বৰষুণ নিদিব নিচিনা । ট্ৰেক্টৰে কেনেকে মাাত বালি উঠাই আছে। আচলতে এইটো কথা ভাল কথা নহয় আৰু দেই। এতিয়া আৰু কিনো কৰিব ইহঁতো চলিব লাগে ন, ট্ৰেক্টৰ বিলাক। এতিয়া উপায় নাই আৰু উঠাইছে আৰু বালী নদীৰ পৰা।
তাকে এইবোৰ টেক্টৰ হলপ বালি উঠাতকে এইবোৰ মানে হাল বোৱাই ভাল। হাল বাইে অলপ কষ্ট ত, অলপ কম হয় ইমান এই গৰমত টেক্টৰত বালি উঠাই গাল যে বহুত একদম মানে বহুত বেয়া কাম আৰু দেই।
চাগটেট চলোৱা টো লে অলপ ভাল হ । যিকেইটা বালি উঠাই নহয় সিহঁতৰ চ কিমান কষ্ট হয় ইমানখিনি গৰমত বেলচা মাৰি থাকে যিখন বেলচা ইমান গধুৰ হয় নদীৰ তিতা বালি যেতিয়া মানে বেলচাত উঠে কিমান গধুৰ লাগে আজি মই বালি উঠাবলৈ গৈ পেলাই গলো মানে ইমান গৰম লাগিলে ন মই থাকিব নোৱাৰা নিচিনা হৈ গলো মানে
তাকে হে আও এইখন মানে গৰমটোও কিবা অতিমাত্ৰা হৈছে আজি আজিতো থাৰ্টি ফ'ৰ আছিলে নেকি সেইদিনাখনো থাৰ্টি ফাইভে হৈ গৈছিলে আৰু চাগে আৰু যিমান যদি ৰ'দ দিয়ে চাগে থাৰ্টি ছিক্স ছেভেনলে আহি যাব।
এ ৰাম এদমান যদি গৰম হ'বলৈ হয় কিয় মানুহ চাকে এতিয়া টো জুলাইতো আৰম্ভ হৈছে
ৰাতিপুৱা অলপ-অলপ ঠাণ্ডা পৰিছে বাৰু দেই দিন-দিনতকে ৰাতি অলপ ঠাণ্ডা পৰিছে ।
ৰাতি ঠাণ্ডাটো পৰিছে কিন্তু ভাবচোন এতিয়া জুলাই আৰম্ভ হৈছে গোটেই জুলাই মাহতো আগত পৰি আছে যদি ইমান গৰম হবলৈ হয় জুলাই মাহটোত মানুহৰ অৱস্থা কি হ'ব খেতি কৰিব নোৱাৰাৰে নিচিনা হ'বগে আৰু আগতে আগতকেতো বহুত বেছি গৰম নিচিনা লাগিছে এতিয়া
এইটোৱেই তো জুলাই আজি হেৰি তাৰিখ এইটো কি আজি জুলাই চাৰি তাৰিখ চাৰি তাৰিখ হৈছেহে জুলাই আৰু এইফালে মানে চৌবিশ দিন আছে অ ছাব্বিশ দিন আছেই আম চাব্বিশ দিনৰত কি হ'ব ঠিক নাই ।
জানো এইবিলাক কিহৰ কাৰণে হৈছে আমাৰ যে এতিয়া ঘৰৰ ওচৰে-পাজৰে ইমান ডাঙৰ নহয় আগতে ইমান হাবি আছিল আজিকালি চব ভাবি গছ-গছিনবিলাক কাটি পেলাই তাত ঘৰ বনাইছে, পুখুৰী খান্দিছে মানুহিলাকে গছ ছবিলাক কাটি পেলাই ত সেই কাৰণে জানো সেইকাৰণে আমাৰ জলবায়ুটো মানে এটা লিমিট হেৰি ন আমাৰ সীমা-সীমাখিনি ভাগি গৈছে চবখিনি সেইকাৰণে মানে আমাৰ গৰমটো । দিনে-দিনে বাঢ়ি-বাঢ়ি গৈ আছে
এ এইটো আৰু কি আৰু এইবিলাক হেৰি হৈয়ে থাকে আৰু এতিয়া আকৌ মানুহৰ কিছুমান মানে কি গছ-গছনি কাটি দিবলগীয়া হৈছে আজিকালি কিছুমান ক্ষেত্ৰত এতিয়া ঘৰ-চৰ বনাবলে বা কিবা বাৰি-চাৰী বনাবলে তেনেকুৱা কিবা গছ-গছনি কাটি মেলি আকৌ মানে মাটি-চাতি পেলাবলগীয়া হৈছে । সেইটো কাৰণে আজিকালি আৰু গছৰ হেৰিটো অলপ কমিয়ে গৈছে আৰু
যদিও গছ কাটিলেও মানে এনেকে কাটিব নালাগে আৰুনো বোলে একেবাৰে এতিয়াতো বহুত দেখিছো আগতে আাৰ মাথাৰিৰ মাজত দেখিছ নহয় তই যেতিয়া তই মাঠাৰি মাজলৈ আহ কাষৰ গছ বি বিলাকত চৰাইবিলাকে এই বাহ সাজি থাকে আজিকালি দেখিছনে ক'তো নাই । আগতে তামোল গছবিলাকত ডাঙৰ এই চৰাইবিলাকে বাহ লৈ থাকে আজিকালি সেইবিলাকো নাইকিয়া হৈ থাকে দেখিবলৈ নাইকিয়া হৈ থাকে আগতে আজি আগলে আমাৰ আমাৰ যিবিলাক হ'বলগীয়া এয়া লৰা ছোৱালীতো এইবিলাকটোক নেদেখিবই একো যদি মানে সেনেকে তামোল গছত যে যিবিলাকে যে চৰাই বাঁহ আজি ওলমি টুকুৰা চৰাইবিলাক যিবিলাক চৰাইবাক সেইবিলাক সিহঁতে নেদেখিব‌ই কেতিয়াও
এ আৰু আৰু তই কেইদিনমান আৰু ৰ তাৰপিছততো তই চাবি তাৰপিছত তোৰ কি হ'ব এনেকুৱা হৈ তোৰ মানে কি ক কাজিৰঙা বা তেনেকুৱা কিবা সেয়াটো মানে তোৰ কি মানে অকনো তোৰ গছ-গছনি নথকা নিচিনা হৈ যাব কিন্তু মানে কি আজিকালি আৰু গছ ইয়াতে বুলি নহয় চবতে চবতে কম আগতে মানে গাড়ীত যাওঁতেনে কোনোবালে গাড়ীত গ'লে গোটেই পাহাৰটো মানে মানে কাষে দিও গোটেই মানে গছ-গছনি চব চাই যাব পাৰি কিন্তু আজিকালি গছ-গছনিয়ে নাইকিয়া হৈ গৈছো মানে গছ-গছনি ঠাইত চব মানে ঘৰ ডাঙৰ-ডাঙৰ ঘৰ
এই এইবিলাকে যিবিলাকে খেতি কৰে সেইবিলাকে তোৰ পথাৰৰ ধৰি লওক গৰম লাগিলেও গছৰ তলত আহি পেলাই অকণমানে ৰখেহি কিন্তু এতিয়া মানে ঘৰৰ পৰা নিয়া জলপান মুঠি খাবলৈও মানে কাষত কোনো নৰ গছেই নাই মাথা নদীৰ কাষত নদীখন আছে নদীখনৰ পানী ইমানেই গৰম হৈ আহে ত নদীৰ ওচৰত বহিবলৈ এক নাই মানে ত ভাবচোন ইমান
এইটোৱেই আৰু উপায় নাই নহয় এতিয়া মানে কি অ আমাৰ-আমাৰ নদীখন মানে কি হয় বালি না মানে গোটেই বালি যে সেইটো কাৰণে বালিৰ কাৰণে মানে মানে কি বেছি পানীটো বেছি গৰম হৈ গুচি যায় বালিটো বেছি গৰম হৈ যোৱাৰ লগে-লগে মানে পানীখিনি ফটকে ঠাণ্ডা নহয় সেইকাৰণে আমাৰ মানে ৰাতিলৈকে পানীখিনি গৰমেই হৈ থাকে
সয়া আমি যেতিয়া গৰু নিও নহয় তেতিয়াও পানী খিনি বহুত গৰম হৈ থাকে মোক লগা নাই যে নদীত যে মা মাছ যিবিলাক আছে চব মৰিলে চাগে এনেকা লাগিছে মানে মোকো
তাকে সেইখনৰ উপায় নাই কিনো মানে বতৰতো হ'ল আৰু কিন্তু এতিয়া মানে কি অলপ কিন্তু ডাৱৰ কৰিছে আগতে বেছিকে ডাৱৰ কৰিছে মোৰ এয়া বৰষুণ আহিব চাগে ৰাতিপুৱালৈ সময়লৈ
কিন্তু এতিয়া আহ বৰষুণ আহিলেও এতিয়া নাহিব চাগে ৰাতিপুৱা সময় চাগে বৰষুণ আহিবগে পাৰে আৰু ডাৱৰ
আকৌ ধৰিবও নোৱাৰি নহয় ধৰিবও নোৱাৰি নহয় কাৰণ হেৰি এইটো কি এ আজি ৰাতিপুৱাতো বহুত বহু সুন্দ আৰু কি বতৰৰতো বহুত বেয়াকে আহিছিলে কি কিন্তু মইতো পঠাললৈ যাব সময়তো মই ভাবিছিলো আজি বৰু বহ বহু দিব বুলি মই চাতি জাতি লৈ গৈছো তাৰিছত পথাৰ লাগে পথাৰ গৈ প চ ে উ হেৰি এইটো কি বৰষুণতো বাদাতো হেৰি আহিছে আৰু পুৰা এনেকুৱা ৰ'দ দিছে নহয়
হয়
তাৰপিছত থাকিবই নোৱাৰি তাৰপিছত লগৰ লগত আকৌ ঘৰলৈ আহিবলগীয়া হৈছে
হয় এইটো হয় বাৰু ময় ৰাতিপুৱা যেতিয়া খুৱোৱা পা উঠছিলো চাৰিটা বজাতে খোৱা পোৱা উঠিছো মানে ৰাপুৱা মানে সূৰ্য উ লৈ োৱাো হেনো চাব লাগে বোলে ত' তেতিয়া মই চাইছো মানে তোৰ তেতিয়া বতৰটো এনেকুৱা হৈছে মানে তোৰ সূৰ্য্য ওলাব নিচিনা হৈছিলে কিন্তু পিছত গৈ চাইছো ইমানেই ৰ'দ ওলালে ইমানেই ৰ'দ মই ৰা মানে ৰ'দলৈ চাব নোৱাৰা অৱস্থা হৈ গৈছে মানে
এ মই ত ৰাতিপুৱাই ভিছো আজি বৰষুণ মানে বহুত ডাঙকে বৰষুণ দিব তাপিছত মই ভাবিছো পথাৰলৈ যাওঁ ন নে যাওঁ তাৰিছব বোলে যাও এ ভাবিছ ক এই বহুত মানে গাজনি মাৰিলে ভয়ে লাগে ন তাৰিব বোলো নাযাও তেতিয়া আকৌ ভাবিলো এই গাজনি মাৰিলেও সেই এইটো কি কাৰোবাৰ এ ঘত এনেনে সোমামি আৰু তাৰ বোলো কাৰোবাৰ এ ঘত যেন তেনে সোমাই আহিম বুলি সেইি পেলাই যেনে গ'লো তাৰিছত চাৰিটাতি লৈ গৈছো আৰু পু কেেগ চেক মাথাাত ম মূৰত পিন্ধি গৈছো আৰু তাৰ পিছ তাত গৈ পেলাইছোগে উ ৰ'দ মানে সাংঘাটতিক ৰ'দ তাৰপিছতো একেবাৰে মানে দহটা এঘাৰটাতো একেবাৰে বহুত ডাঙৰ বেছি ৰ'দ দি দিছে আৰু
সেইটো এতিয়া এতিয়া চোন এতিয়াই ইমান বিজুলী মাৰাৰেচোন এনেকে বিজুলী মাৰি থাকিলে এনেকুৱাও হয় বতৰটো যদি বৰষুণ অকমান আহে তেতিয়াহলে ভাল হ'ব এতিয়া বহুতৰ মাটি মানে এতিয়া পানীয়ে নাই এতিয়া যদি পানী দিব পাৰিব তাত আৰু মানে মেইন কথাটো হৈছে যে এতিয়া যদি বৰষুণ এজাক ভালকে আহি যাবলৈ হয় এিষ্ট মানে সেই পাহাৰৰ পৰা পাহাৰ নদীখনৰ মানে পানী খিনি অকনমান মানে ঠাণ্ডা হ'ব গৰু বিলাকে খাব ক'ব পৰা হ' নহয় ত ইমাহ বনমান নিচিনা অস্থা হৈ
এ নহয় বৰষুণটো কথাটো ক'বই নোৱাৰি কাৰণ হেৰি এইটো কি আজি ৰাতিপুৱা সময়তো বহুত এয়া বৰষুণ পৰহি পৰহি ৰাতিপুৱা সময়তো আহিব লৈছিলে আৰু কি এ এইটো কি আজি যিটোতো একবাৰে মানে বৰষুণ দিও দিওঁ আও।কিন্তু হলেও সেয়াহে বৰষুণ দি সেয়া অহা বৰষুণে সে নাহিলে। এ এতিয়া মানে কি হৈছে বতৰৰ কথা মানে ক'ব নোৱাৰি মানে আগতে মানুহে ক পাৰিছিলে বতৰৰ
এইটো হবা এতিয়া নোৱাৰে যদিও মানে কি এতিয়া এতিয়া মানে আজিকালি আধুনিক প্ৰযুক্তিবিদ্যা যেনেকে ওলাই গলত আগতীয়ে কৈ দ বৰষুণ হয় বুলি কিন্তু কেতিয়া একুৱা হয় ন বলে বতৰ আগতে বৰষুণ আহ বুলি ক'লেও কেতিয়াবা নাহে মানে কাৰণ যিমান মানে প্ৰযুক্তিবিদ্যা হ'লেও বতৰৰ কথা ধৰিব নোৱাৰি ন কোনদিনাখনি
সেইটোয়ে বতৰতটো এতিয়া মানে কি কেতিয়াবা কেতিয়াবাটো নিউজত থাকে ন লিখা সেই এইটো কি আজি বৰষুণ দিব বা ৰ'দ দিব কিন্তু কেতিয়াবা মানে সেইটো নহয়। এ আজি পা আজি বৰষুণ দিব বুলিয়ে নহয় কেতিয়াবা ৰ'দো দি দিয়ে বা বৰষুণ ৰ'দ দিব ।ৰ মানে ৰ ৰ'দ দিব সিদিনা মানে ৰ'দ দিয়ে বুলি কোৱা দিনাখন আকৌ বৰষুণ দিয়ে বৰ
এইটোয়ে মানে এইটো কাৰণে ইমানো বিশ্বাস কৰিব নোৱাৰি কাৰণ মানে এতিয়াটো কোনোবা নাখনি কৈ দিব বৰষুণ দিব বুলি মানুহে যদি সেইমতে যদি ঘৰতে সোমাই বহি থাকে কাম নকৰি যদি ৰ'দ দি দিয়ে সেই দিনৰ গোটেই দিনটোৰ হাজিৰা এখন ঘৰৰ কাৰণে এখন দিনৰ এঘৰ মানুহৰ হাজিৰা এতিয়া বহুতে দৰকাৰ কিছুমান মানুহৰ ঘৰতটো খাবলৈও দিনত একো মানে বহুত কষ্ট কৰিব লগীয়া হয় সিহঁতৰ কাৰণেটো দিগদাৰ হৈ যায় ন । গতিকে
এইটোয়ে আৰু এইবিলাক আজিকালি আৰু কি আৱ আজিকালি এইবিলাক আৱ উপায় নাইকিয়া এইবিলাক মানে কি আৱ জীৱনৰ মানে লাইফ কি আছে আৱ কিনো কম আৱ তাকেহে এ এইবোৰ আৱ উপায় নাই আজিকালি মানুহ বিলাকৰ এ আজিকালি মানুহ বিলাকে ইমান ৰ'দলে ওলাবও নোৱাৰে না আগতে মানুহে
অ এইটো কথা কিন্তু ভাবিব লগীয়া আক দেই, আজিকালি মানুহ বিলাকে আকতো বাহিৰলে পতককে ওলাব নোৱাৰে আজিকালি মানুহ সেনেকে যে তো ফেনৰ তলতে বহাই থাকিব পাৰে বাহিৰলে যদি কোনো আজিলেকে বহুৱা যে আগৰ নিচিনাকে কোনো বাহিৰত ৰ'দত ওলাব নোৱাৰে। চব মানে এতিয়া যি ওলাবলে বিচাৰে ন বহুত মানুহৰ অৱস্থা মাথা বেয়া হৈ যাব এনেকুৱা চিটুৱেচন হৈ আছে মানে আমাৰ এনেকুৱা মানে মানে মানুহবিলাকৰ শৰীৰবিলাকো চেইঞ্জ হৈ গৈছে নহয় আগৰ মানুহ বিলাকে যিমান সহ্য কৰিব পাৰে আজিকালি সিমান সহ্য কৰিব পৰা ক্ষমতাই নাই।
এ আজিকালি একেবাৰে নোৱাৰে আজিকালি একেবাৰে নোৱাৰি ।এতিয়া মই কালিত মইটো বিয়ালে যাওঁতেনে মই কালি বাটত চাইছো মানে কোন কোননো আছে এ মানুহ নায়ে। খুব বেছি কৰ'বাত বাটত মানে এটা দুটা। মানে আজিকালি মানুহে নোৱা হৈ গৈছে ন আজিকালি আৰু খেতিতটো আজিকালি মানুহৰ মানে একবাৰে ইনটাষ্ট নাই। মানুহে খেতি আজিকালি কোনো কৰিব নিবিচাৰে।
এ আজিকালি আৰু আধি দি দিয়ে চবে অকমান খেতি থাকিব তাকো আধি দিব। কিন্তু এটা কথা হ'ল আকৌ আজিকালি হ'লে মানে আগৰ দিনৰ গৰু হালেৰে বোৱা ইমান তেকে মানুহলৈকে যদিও কি কৰি লয় কিছুমানে খেতিয়ে মানে বহুত বিঘা বিঘা অকমান সময়ৰ ভিতৰতে পুৰা খতম কৰি দিয়ে ত' সেইকাৰণে আজিকালি ৰুৱা মেচিনো ওলাই গ'ল এতিয়া মাটি ৰুবলৈও চিন্তা কৰিব নেলাগে।
হেৰী হয় এইটো কি মানে ট্ৰেক্টৰ বিলাক লগোৱা পা মাটিখিনি মানে কি বেছি দ হৈ গুচি যায় বাম নহয় মানে। এ আগতে মানে কি গৰুৱে বাওঁতে মানে কি মাটিখিনি অলপ মানে গেলিবলে পায় অলপ ভাল হয় ধানটো মানে বনচন ইমান নগজে। কিন্তু আজিকালি ট্ৰেক্টৰে বোৱাৰ ফলত মানে কি হয় পুৰা মা মাটি চাটি পুৰা মানে ভালকে নেগেলে মানে অকল ওপৰে ওপৰে যাচ হেৰি হৈ যায়। ঐ এইটো কি হ'ল
অ' সেইটো হয় বাৰু দেই কি আগৰ যিটো সাৰুৱা মাটিখিনি সাৰুৱা মাটিখিনি ট্ৰেক্টৰে দিলে
সেইটোৱে আৰু এইবোৰ উপায় নাই আৰু কি আৱ এইবোৰ আজিকালি মানে কি আৱ এইবোৰ উপায় নাইকিয়া হৈছে আৱ। আকৌ এতিয়া আকৌ আ আকাশখন আকৌ এতিয়া কি তৰাখিনি বেছিকে ওলাই গৈছে। আকৌ ডাৱৰখিনি নাইকিয়া হৈ গ'ল। এবাৰ ডাৱৰখিনিয়ে মানে তৰাখিনি ঢাকি পেলাই এবাৰ আকৌ তৰা খিনিয়ে ডাৱৰ
সেনেকা লাগি আছে ভয় লাগি আছে পুৰা বিজুলী মাৰা চাই, চাই পেলাই।
তাকেহে।
এনেকা কৰি ওচৰে তোৰ এটা মানুহ একদম পুৰা পথাৰ মাজতে ৰখি থিয় হৈ ৰৈ দিছে মানে পুৰা পুৰা মানুহটো চিধা হৈ কাৰেণ্ট লাগি এনেকে হৈছে আৰু তাতকে ডাঙৰ কথা কি গ'ম পাওঁ সেইদিনাখনি আমাৰ ঘৰত যে আম এজোপাত তোৰ ভাগৰ আম এজোপাত কাৰেণ্টৰ মানে হেৰী পৰিছে বিজুলী পৰিছে গোটেই আমজোপা মানে পুৰা মানে মৰহি গ'ল আৰু গোটেই
এ সে সেইটোৱে কে কেতিয়াবা বহুত ঠাইত হৈছে আমাৰ ঘৰত টোতো একেবাৰে কলগছজোপাত ডাইৰেক্ট পুৰি গৈছে কলগছজোপা ডাইৰেক্ট মানে ফাটি চিটি গৈছে মানে মানে একেবাৰে মানে কিবা জ্বলি যোৱা নিচিনা হৈ গৈছে মানে পুৰা মানে জুই লগাই দিলে যেনেকুৱা হৈ যায় তেনেকুৱা হৈ গৈছে। কিন্তু মই নিজে পাতা পোৱা নাই কি হৈছে? আৰু এইটো কাট নোখোৱা হ'ল যে?
নকবি নকবি। তাকেহে কি কৰা হয় জানো তাকে ভাবিয়ে পোৱা নাই একো মানে।
উম তাকে এখন উপায় নাই আৰু।
আজিকালি মানে আৰু কি এইটো আৰু প্ৰকৃতিৰ নিয়ম আৰু ন এতিয়াতো বিজুলী মানে যিটো বজ্ৰপাত পৰিছে সেইটো বজ্ৰপাতো মানুহ ঘৰে চৰে কেতিয়াবা পৰি যায় মানুহৰ গাত। পৰি যায়। ক'ব নোৱাৰি এই যে ডাঙৰ গছৰ বোলে হেই গজপাত
সেই হয় এইটো কি আজি আজিকালি মই চাই আছো উম নহয় আজিকালি মই চাই আছো। আগতে মানে কি এইবিলাক বজপাত পোৱা যটো মানে অলপ কম আছিলে আজিকালি মই চাইছো মানে গছ গছনি মোৰ কাটি পেলোৱা পৰাই হৈছে। ন কিয় পৰাই হৈছে নাজানো? ইমান মানে ব্ৰজপাত পৰিবলে চাওঁ মানে আগৰ তুলনাৰ আজিকালি মানুহ মানুহখিনি বহুত মৰিব লৈছে মানে।
সেইটো হয় বাৰু দ আগৰ যিটো মানে হেৰি আছিলে যে আগতকে আজিকালি মানুহ বিলাকো মনিব লাগ য ততে বৰ্জপাত কৰিব লৈছে মানে গছ গছনি বিলাকো মানে আজিকালি নাইকিয়া হৈ গৈছে ন আগতে মানে ডাঙৰ ডাঙৰ গছ বিলাকে ব্ৰজপাতিবিলাক ৰখাই লয় ইমান মানে হেৰি কৰিবলৈ নিদিয়ে আজিকালি মানুহৰ গাত পৰি যায় পথাৰত গৰু চৰু বিলাকত পৰি যায় এনেকুৱা হৈ যায় মানে।
সেইটোৱে আজিকালি আৰু এতিয়া সেয়াহে মইনতো এতিয়া মানে কেইবেইটাও পাইছো কি আছ অকল মানে কি মানুহ পথাৰলে গৈ পেলাই অকল বজ্ৰপাত পৰিছে ডাইক্ট মৰি গৈছে বা মাটি ৰুইছে। কুমাৰি থাকো যেনে আৰু গৰুটো সেইদিনাখন বহুত টা মৰিছে
অঁ গুৰু বুলি আৰু বোলে যোৱা বছৰ নে তাৰ আগৰ বছৰ যে আমাৰ ওচৰৰত খুৰা এজনৰ যে গৰু এটা গাত যে মানে ব্ৰজ্ৰপাত পৰি যে মৰি গৈছিলে যে। স তেনেকুৱা হ'ব
ভালে হ'ব।
অঁ। হাঁ? তাকে কি কৰা যায় এতিয়া জানো ভাবিয়ে পোৱা নাই নহয় এতিয়া মানে তয় তাকে যদি কাইলৈ যদি বতৰটো ভাল হ'য় দুটা ওলাম আও ন? এতিয়াতো মানে বতৰটো এতিয়া বহুতদিন উলোৱা নাই আমি কোনো লগৰ বিলাকৰ সৈতে কাইি অকণমান ওলাই পেলাই পাহাৰৰ কাষলে যাব পাৰি আৰু।
তাকে তাকে সেইটোে সেইটোয়ে কৰিব লাগে ময়ো সেই ঘৰলৈ যাওঁ তোৰ কাইলে কৰিব লাগে মানে কাইলে কি হেৰি এই এইটোকে এ কাইলে কৰি দিয়া হওঁক আৰু কাইলৈ গোটেইখিনি ওলাই মেলি লগৰ খিনি যাওঁ। পোৰা আৰামচে ক'ৰবাত গৈ পেলাই এইফালে খানা চানা এটাকে খাই দিয়া হওক নহ'লে আও কি আও?
এনেই মানে আমিতো বহুত দিন ক'লৈকো যাবওঁ পৰা নাই এতিয়া সেইকাৰণে আৰু যাম আৰু এপাৰ কাইলৈ উওলাই মেলি যদি বতৰো ভাল হয় তইয়ও মানে লগৰ ক কাক্নিও কবি মইতো এতিয়া কোনোবা এটা লগক লৈ যাম তই তোৰ বাইকত ক কাৰোবা এটা ল'বি আৰু।
বাৰু বাৰু হ'ব ঠিক আছে। সেইটোৱে আৰু কাইলে কিবা এটা কৰিম আও দে।
ন দে